ৰাম নমস্কাৰ।
এ নমস্কাৰ- নমস্কাৰ ভাল নে?
ভাল -ভাল তোমাৰ ভালনে?
একদম ধুনীয়া লাৱণ্য।
লাবন্য পিছে কি কৰি আছা এতিয়া?
এতিয়া মানে মোৰ অলপ এই গাড়ীখনৰ কথা অলপ মানে ভাবি আছিলোঁ।
কি ভাবি আছিলা?
বাইকখন মানে আজি চাৰ্ভিচিং দিলোঁ।
আতথা
এভৰিথিং চব টানি দিলোঁ। ধুনীয়াকে টানি গৈ আৰু ধুনীয়াকে দিলোঁ আৰু।
অ।
তাছত মানে ঘৰ আহি পেলাই চালো বুইছা।
কি পালা?
একো একো প্ৰব্লেম নাই।
অ।
এই অলপ আগতে মানে তিনিআলিৰ পৰা ম'ম খাম বুলি ওলাই গৈছিলোঁ।
অত্চ্ছা।
আহি পেলাই ঘৰ পাইছোঁহি আৰু মানে ঘৰ নাই পোৱা তোমাৰ তিনিআলিৰ পৰা ষ্টাৰ্ট দি আহ আহোঁতে তেতিয়াৰ পৰা ইঞ্জিন লাইট জ্বলি আছে ইয়াত এতিয়ালৈকে।
আত, ইঞ্জিনটো জলি গ'ল নেকি?
ইঞ্জিনটো জ্বলা নাই ইঞ্জিন লাইটটো জলি আছে, তাৰ মানে কিবা এটা নহয় কিবা এটা টো প্ৰব্লেম আছে।
অ প্ৰব্লেম আছে নিশ্চয় নিশ্চয় প্ৰব্লেম আছে সেইটো দেখাই ল'বা। উ বাকী হেৰি কি কয় তোমাৰ এতিয়া কিবা কৰি আছা নেকি?
কিবা কৰি আছা মানে এতিয়া বৰ্তমান মই দুটা কাম কৰি আছিলোঁ।
কি কৰি আছে?
তোমাৰ প্ৰথম ভাবি আছোঁ এ তাই
নহয় ফাৰ্ষ্টতে দুই নম্বৰ কামটো কোৱা চোন কি কৰি আছা? ফাৰ্ষ্টততে দুই নম্বৰ কামটো কি কৰি আছা সেইটো কোৱা?
দুই নম্বৰটো মানে মই এটা মানে ভে ভিনি এটা লগত কথা পাতি আছিলো।
কি লগত?
ভি এটা।
বুজি পোৱা নাই কি কৈছা?
ভি মা ভি এটাৰ লগত কথা পাতিছিলোঁ সেইটো মই তোমাক পিছত বুজাই দিম।
অহ আতথা আতথা।
তহতৰ লগত কথা পাতি আছিলো তহঁত এক নম্বৰটো হ'ল যে এতিয়া মোৰ মানে অলপ টেনশ্যন লাগি আছে।
কিহৰ টেনশ্যন ও ইমান?
বাইকখনৰ বোলো।
অ বাইক।
যদি ৰাতি অ ৰাতিপুৱা যদি ষ্টা এনেকে চাবিটো অন কৰিবলৈ যদি ষ্টাৰ্টটো দেখো যদি আকৌ যদি ইঞ্জিন নাইট যদি নোহোৱা হয় তেতিয়াটো ভালেই।
উম।
কিন্তু যদি কেনেবাকৈ ধৰ সেই লাইটো নোহোৱা হ'ল।
একো নাই, একো নাই আকৌ কাইলৈ ডিলাৰলৈ লৈ যাব আকৌ ঠিক কৰি দিবা তাত।
উম। তাত জানো এতিয়া কম্পিউটাৰ লগাই খাচাক খুচুক কিবা এটা টিপিব চাগে। এই কম্পিউটাৰ যদি আপডেট অহাৰ কাৰণেটো কেতিয়াবা জলে ন।
সেইটোৱেই সেইটোৱেই, মই আপডেট আহা আজি কিমান দিন হ'ল, মোৰ ডিচখনে মাত দিছে গৈ বুজিছা, মই দিবলৈ টাইম পোৱা নাই।
এইটো আপডেট নহয় চাৰ্ভিচিং বুলি কয়?
নহয় নহয় মোৰ ডিচখনৰ এ বি এছ টো আপডেট আহি আছে।
অ আত্চ্ছা দা আপডেট নহয় তোমাৰ এ বি এছটো তোমাৰ খাৰাব হৈছে।
নহয় ও নতুন লগাইছিলো।
অ আত্চ্ছা সেইটো কাৰণে।
মোৰ এবিষ্টটো মানে তোমাৰ নতুনে হয়। তোমাৰ খালি সেয়াও হৈ আছে। আপডেট আহে ন এবিষ্টৰ আপডেট নিদিলে তোমাৰ হেৰি আপডেটৰ সেইটো ভাৰ্জনটো দেখুৱাই থাকে। ত মানে মোৰ আপডেট আহি আছিলে, মই আপডেটত টো দিবই সময় পোৱা নাই। মানে বিশেষকে দিলাৰলে যাবলৈ টাইম পোৱা নাই, নহ'লে ইমান দিনা আপডেট হৈ গ'ল বাৰু।
আচ্ছা-আচ্ছা।
আচ্ছা আৰু চাৰ্ভিছিং টো বাও দি আনিছো'হে আজি চাৰি-পাঁচ দিন মান হৈছে।
এই চাৰ্ভিচিং বিলাক টাইমে-টাইমে দি থাকিব লাগে বুইছা।
বা কৈছানে। চাৰ্ভিচিং চবতে সমানে দিওঁ চবৰে চ'ব বস্তু- চ'ব বস্তুতে চাৰ্ভিচিং সময়ৰ সময় দিব লাগে নহ'লে বহুত দিগদাৰ হয়।
তাকেটো।
বুইছা এইটো বস্তু সদায় মনত ৰাখিবা জীৱনত মানে চবতকে এটা বস্তু হ'ল কি সময়- সময়ৰ চাৰ্ভিছিং।
দেউতাই কি' কৰি আছে?
দেউতাই এতিয়া ধুনীয়াকে ফেনখন লৈ শুই আছে।
আচ্ছা সিহঁত তেওঁলোকে ভাল আৰু কি' ক?
এই বা' কৈছানে। দিনৰ দিনটো কষ্ট কৰি আহে এতিয়া ৰাতি নুশুব না আৰু।
সেইটোৱে টো কথা। আমাৰ সে এওঁ ইফালেও নহ'লো, সিফালেও নহ'ল।
দে', দে ', দে', কি' কবা আৰু। এতিয়া বাকী পিছে কলেজ- কলেজ গৈছা নাই তুমি?
কলেজ গৈছা। কলেজখন এৰিছো অ অলপ।
এৰি দিলা?
অলপ এৰি দিলোঁ মানে অলপ গৰৱ পোক। অলপ মানে ঘৰৰ হেৰিটো ইমান ভাল নহয়তো।
অ
ঘৰৰ অৱস্থাটো ভাল নহয়।
অ।
দেউতাই টিঙে লগাব পৰা নাই পানী পৰি ওপঙি গৈছে‌।
ইচ্ ৰাম উপায় নাই অ তুমি পাই তুমি এটা কাম কৰিব লাগিছিলে বাইকখন নল'ব নোলোৱাহেতেনো হয় তেতিয়া টিংখিনি লাগি গল
মানে বাইকখনতো তোমাৰ নাইনটিন-ছিক্সটি ন। বহুত অল, অল মডেলৰ বাইক হয় তো অ।
উম এই বিছ টকামানতে বেছিলে চাগে সেইখন।
বিছ টকা নহয় চাৰি পইচা-পঞ্চল্লিছ মেহেদি। পঞ্চল্লিছ টকা।
টকা নহয় চাৰি পইচা-পঞ্চল্লিছ পাওন।
পাওন নহয় দেই সেৰি বুলি অয়া বুলিও ক'ব পাৰা তুমি।
অ অ আঠনা অ সেয়া গমপাইছো গম পাইছো।
কি ক'বা অ আজিকালি যিহে আৰু দাম সেইকাৰণে আগতে কিনি থলোঁ আও
উম আজিকালি তুমি দালি এক কেজি কিনিব গ'লে এশ টকাও
হে
উম
অ আমাৰ ইমান টেনশ্যন নাই মানে
অ ঘৰে দালি ন।
ঘৰৰ দালি‌ বুলি নহয় আৰু মানে দালি দেউতাই বনাই যে ঘৰত।
তাকেতো ক'লো ঘৰয়ে দালি
একেটাই কথা
দালি চ দালি চালি বনোৱা জেগাখনত চাগে পানী নপৰে?
পানী মানে একে শুকান জেগা
উম নিশ্চয় হ'ব -হ'ব ঠিকে আছে কিন্তু শুনাচোন কথা এটা শুনা মই তোমাক কথা এটা কওঁ
বা
তুমি বাইকখন ল'লা মানে বাইকখন তোমাৰ আ অ, ইঞ্জিনটো আজি চাৰ্ভিচিং দি আনিলা তোমাৰ ইঞ্জিন লাইটটো জ্বলিছে।
অ',
তাৰপৰা তুমি সেইটো কাৰণে টেনচন লৈ আছা তুমি বাইকখনক লৈ কিমান পজিচিভ?
মই তোমাক মোক কি ক'ম আৰু মই এনেকে গাড়ীখান চোতেই মানে চৰিয়া ৰেকৰ্ড আছে।
ত'আৰু তোমাক মই কি কবা কোৱাচোন?
ত' নহয় মই কিয় সুধিলো গম পোৱা তুমি গাড়ীখনক লৈ যিমানটো পজিজিভ সিমানটো পজিজিভ তুমি নিজৰ লাইফটোত লৈ হয়নে?
উম, বা পইছা হলে
মানে তোমাৰ গাড়ীখনতকে ইম্পৰ্টেন্ট তোমাৰ লাইফটো বুলি তুমি নাভাবা চাগে?
নাই -নাই সেইটো ফালে সেইটো আমাৰ বয়সৰ চবে কোনেও নাভাবে বুলিয়ে ক'ব।
নহ নই নি -নিশ্চয় সেইটো আমাৰ বয়সতো মানুহে কোনও নাভাবে কিন্তু মই তোমাক সুধিছোঁ তুমি ভাবা নে নাভাবা?
নাই -নাই -নাই -নাই মই নাভাবো দে।
অ, মানে কিয় সুধিলো জানা কাৰণ মোৰ মাথাতোত নাহে সেইটো বস্তু সেইকাৰণে সুধিছোঁ।
আচ্ছা- আচ্ছা এ সেইটো কি কৰিবা কোৱাচোন? এতিয়া আমি এতিয়া আমাৰতো বয়স নহলেও পইচা ঘটা বয়স আৰু পইচা নাথাকিলে বয়স
সেইটোৱে -সেইটোৱে এতিয়া বাৰু মই বাৰু পাৰ্ট টাইমকে কামেন দুটাই কৰি আছোঁ
আচ্ছা -আচ্ছা
উম, এতিয়া এটা বাৰু তোমাৰ মানে তোমাৰ সেইটো মই এতিয়া ট্ৰাই কৰি আছো যোনটো তাৰে এটা মানে তোমাৰ সেইটো ৰেগুলাৰ নোলাই কাম সেইটো যেতিয়া বোলে ভাল কে ওলাই নোলালে নোলাই।
তোমালোকে হেৰি নকৰা কিয়? আমাৰ ৰিংকুহতৰ স্পৰ্টত সুমি সোমাই নোযোৱা কিয়
নহ -ন-ন মই তোমাৰ সেইবিলাকত যোৱা নাই মই তোমাৰ ডাইৰেক্ট কালেকচনত গৈ আছো ন'এতিয়া।
আচ্ছা -আচ্ছা
কালেকচনত গৈ আছ নাই- নাই -নাই এইবিলাক মই ঠিকাহে দিওঁ। মই নলওঁ, মই নকৰোঁ নহয় নিজে।
হে এনেকেই কৰে চাগে ন?
উম?
এল কে এল এফ ইহলে গৈ থাকে।
অ', অ', অ', বাহ কৈছাই নে এল এক্স কিয় কৰে?
ভালে-ভালে কৰিব লাগে -কৰিব লাগে।
লগাই দিওঁ -লগাই দিওঁ মই ঠিকা লৈ লওঁ এইবিলাক সিহঁতকে দি দিওঁ আৰু মই
হয় -হয়।
এই বা পয়ছা এনে নাই বিশেষকে মই এতিয়া নতুনকে ইণ্ডাষ্ট্ৰি এটা খুলিম বুলি ভাবিছোঁ বুইছা? ইণ্ডাষ্ট্ৰ্ৰীটো মানে নামাকৰণটো কৰিলোঁ
কি কৰিলা?
নামা কৰণটো তালুকিদাছডা ইন- ইণ্ডাষ্ট্ৰী চৰি মুখত মানে শব্দটো মিচ মাৰি দিছিলে।
তাতকে ভাল তই পুতুলি দাসে খুলি দিয়া।
নাই নহয়-নহয় এইটো মানে তালুকি দিয়াটো কৰণ আছে সেইটোত মানে সেই শব্দটোত অৰ্থ বহুত আছে সেইকাৰণে।
ৰ'বা মই তোমাৰ আ ওঠৰ পুলিচ এইখনো ছাইন কৰি লওঁ।
অ, এই ৰাতি কেইটা বাজিলে কিমান এটা বজাত তাক দিয়া ইমান ডাঙৰ আছে এইখন
নহয় মানে মোক কি জানা? আমাৰতো কি আৰু বিজনেচমেন বিলাকৰ টোপনি আছে জানো কচোন?
নাই নাই সেইবিলাক মানুহ টোপনি কেনেকে থাকিব ইমান পইচা, এনে তোমাৰ ইমান যদি পইচাই আছে, মই তোমাক এটা কথা সুধো? বেয়া নাপাবা।
তেনে তোমালোকৰ ঘৰত পানী কিব পাৰে? ইমান যদি তোমাৰ পইচাই আছে, তুমি ঘৰপত পানী টিং কেখন লগাব পোৱা নাই নে?
অ আমাৰ ঘৰত পানী পোৱা এটা কাৰণ আছে কোৱাচোন তুমি?
তুমিয়ে জানা বা এতিয়া কিয়?
আমাৰ ঘৰত পানী পোৱা এইটো কাৰণ, এতিয়া তুমি গৰম দেখিছা। ঠিক আছে?
অ সেইকাৰণে মানে তিঙকেইখন আঁতৱা থৈছ-
টিংকখন মানে কি হয়, ন অঁটৱাই থোৱা নাই টিংখন মানে ফুটা কৰি থৈছোঁ।
অ, আচ্ছা চাৱাৰ টাইপ বনাই দিছা মানে।
চাৱাৰ টাইপ যাতে মানে বৰষুণৰ যাতে বৰষুণ পানীটো, অকণক সোমাই যাওক। আৰু যাতে গৰমটো মৰহক
বঢ়িয়া, মাথাটো ভাল ঘৰত খতাইচা কিন্তু দেই।
উম তাৰ কাৰণে শীতলো শুই থাকিব ৰুমটো।
নাই নাই, তোমালোকৰ যোনবিলাক মাথা ন, বিজ- নেছ মাইনডৰ মথা ন। সেইকাৰণে মানে এইবাক চলে বুইছ- এইবিলাক নৰ্মেল মানুহৰ কাৰণে কিন্তু, নাহে দেই মাথাত।
নাই নাই নাহে নাহে নাহে।
নাই নাই, একদম সঁচাকে দেই। পাৰিলে আৰু এটা কাম কৰিব পাৰা কিন্তু।
কি বা?
এ আজিকালি ওলাইছে ন তোমাৰ? উহুম মানে ধৰ কিবা এনেক- কা হেৰি টাইপ ওলাইছে যে পাৰি থলে তাৰ তলত পানী দি থৈলে পানীটো নুশুৱে নুুশু- মানে শু শুকাই নাযায় যে।
অ অ গম পাইছো অ গম পাইছো অ।
টাইলছৰ ওপৰত তোমাৰ সেইটো পাৰি পেলাই দি থব পাৰা কিন্তু, সেইটো এটা বঢ়িয়া ফিপ পাবা কিন্তু
নাই নাই। এতিয়া কথাটো তোমাৰ সেইটো ফিল্ডতকে তুমি এতিয়া চাবা হা। হে তেনেকে শুই আছা।
উম।
তোমাক ধৰ পানীয়ে লাহেকৈ ওপঙাই পেলাই যদি তোমাৰ শুৱা ৰুমৰ পৰা পাকঘৰলৈকে লৈ যায়।
উম।
তাতকৈ বেছি আৰু কি লাগে কচোন তোমাৰ ধৰ তোমাৰ ধৰ কষ্টও নহ'ল।
অ নহয় নহয় তোমোলোকৰ আগফালে চুইছ গেটখন আছে খুলি দিয়ে চাগে ৰাতি দেতাই ন?
উম খুলি দিয়াৰ লগে লগে পানীখিনি মানে সো ওলাই যায়।
আচ্ছা আচ্ছা, একো নাই একো নাই হৈ যায় হৈ যায় এইবিলাক এইবিলাক ভাল কিন্তু এতিয়া তুমি এটা কথা কোৱাচোন মোক? তোমাৰ যে যোনটো এতিয়া তুমি তুমি যোনটো ব্যৱসায় কৰি আছা।
উম।
ইমান হেভি এটা এমাউণ্ট তুমি এতিয়া চাইন কৰিছা, সেইটোৰ পৰা মানে তুমি এতিয়া কি অনাৰ কথা ভাবি আছা মানে ইমান ডাঙৰ হেভি চা- এমাউন্টটো চাইন কৰিছা যেতিয়া? হুম! অলাওদানা ন।
অ এলাও তামানে মহ বেছি খাই ত আমাৰ
অ আচ্ছা আচ্ছা, বেচি আখনক গোটেইখন চাগে কাওকে নাখাব আৰু তুমি এইটো আনিলে।
বা কৈছে এহেতে এবাৰ এটা ওলৰত লগালে নদীখনৰ বাউণ্ডৰীলৈকে লাইন টাইন দিয়ে।
আচ্ছা আচ্ছা আচ্ছা, সেইটো দি মানে তোমাৰ আমাৰ অলপমান সকাহ হ'ব আৰু এতিয়া মই মানে তোমাৰ লগত কথা পাতি থাকোঁতে মহে খাই আছে আছোতো?
উম।
মানে আমাৰো সকাহ হ'ব, তোমাৰ আগ পুৰণাটো আছে যদি লগাই দিয়া অকণ মোৰো সকাহ হ'ব।
অ ঠিকে লগাম বাওঁ কিন্তু কথা এটা হৈ গ'ল নহয়?
কি হৈ গল?
মোৰ চকু - তকু মানে অকণমান জীপ খাই মানে ঢেল খাই গৈছে, মই কথা পাতি - পাতি মানে মই টোপনি গুচি গৈছিলোঁ।
অ অ
মুখখন চলি আছিলে কিন্তু সুধিছা।
আচ্ছা, এইটো হয় হয় মানে কি হয় জানা চকু কেইটা মানে নহয় বুজিছো বুজিছো দিনটো কষ্ট হয় আৰু বিশেষকে মানে কি হয় জানা? আমাৰ মানে কাণখনে যদি কিবা এটা শুনি থকা হয় আৰু যদি সেইটো বস্তু আমি যদি ধ্যান দি কৰি থকা হয় তেনেহলে চকুকেইটা বন হৈ থাকিলেও আমি কৰি থাকিব পাৰোঁ সেইটো কাম, অলপ সময়লেকে বেছি টাইম নহয়।
মই এতিয়া মানে ঘপককে পাহৰি গৈছিলো যে মই কথা পাতি আছিলো দেখিছা।
আচ্ছা আচ্ছা হৈ যায় হৈ যায় এইটো হৈ যায় মানে এইটো তোমাৰ অলপ সময় হৈ যায় তাৰপিছত আকৌ নিজে সাৰ পাই যোৱা হয় নহলে তোমাৰ একেবাৰে শুই যোৱা হয়।
আচ্ছা, মোক এটা কথা ক'ব পাৰিবা?
উম কোৱাচোন?
তোমাৰ এক হেজাৰৰ কাৰণে দছ টকীয়া কেইখন লাগিব?
কি ক'লা আকৌ এবাৰ ক'বা?
এক হাজাৰৰ বান্দোল এটাৰ কাৰণে দছ টকীয়া নোট কেইখন লাগিব?
শখন।
এশখন ন।
উম।
অ ত্ৰিশ - ত্ৰিশ লাখত কেইখন লাগে পাঁচশ টকীয়া নোট?
সেইটো মই নাজানিম ইমান এমাউণ্ট মই চুই পোৱা নাই মানে
ত এনে ভাবিবতো পাৰিব চাগে ভাবিবটো পাৰিব চাগে?
ত্ৰিশ লাখৰ কাৰণে তোমাৰ কিমান মান লাগিব মেক্সিমাম ৰবা দেই মোৰ মানে অকণ গণি চাব লাগিব বুজিছা? ইমানটা আন্দাজা নাই মানে।
আচ্ছা আচ্ছা হয় বাৰু।
মই তোমাৰ তুমি পাঁচশ টকীয়া খুজিছা ন, কিমান লাগিব মেস্ক ইমান থাকে তোমাৰ ত্ৰিছ লাখৰ কাৰণে।
প্ৰথম তুমি এক লাখখন উলিয়াই লোৱা, এক লাখত কিমানখন লাগিব?
আন্দাজা লগাব পৰা নাই বুজিছিলে?
এক লাখত কেই খন লাগিব?
ষাঠি হেজাৰ মান লাগিব নেকি?
হা
নহয় নহয় চৰি ষাঠি হোজাৰ নহয় তোমাৰ হেৰিমান হ'ব নেকি